উঠিলে নে শুনিছে অ অ শুনিছো। ব্যস্ত আছিলে নেকি আপুনি? শুনিছে
হয় শুনিছো কওক
অ ব্যস্ত আছিলে নেকি?
না চাছচ
অ আজি মানে ইয়াত এ জীৱনৰ লক্ষ্য ওপৰত অলপ কথা আলোচনা কৰিব ওলাইছিলো আপ নাৰ লগত
আ জীৱনৰ লক্ষ্য কি কৈ হয়
শুনিছে নে
হই মই শুনি আছো আপুনি কক
অ মই শুনা নাই ৰ'ব অলপ
এক
শুনিছে?
কত
অ অ শুনিছো ৰ'ব অলপ
বিকশ
অ মই এইটোয়ে কব ওলাইছিলো যে মে এম আজিকালিতো মানুহৰ এ জীৱনৰ লক্ষ্য প্ৰতিজন মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।
হয়।
লক্ষ্য অবিহনে এ মানুহৰ জীৱন বিহিন যেন লাগে আপুনি তাৰে ওপৰত কি কব খোজে। কি ক'লে?
কত ক'ত ক ক দিবলৈও?
হা হা?
মানুহৰ জীৱনত এটা লক্ষ্য থাকিব মানুহ মানুহে
কি কলে?
নাই নাই
কে
উম আ
শুনিছেনে?
মই টো শুনি আছো। আপুনি?
না অ যে মই এইটোয়ে কৈছিলো ন যে জীৱনৰ লক্ষ্য হব লাগে মানুহৰ
আপোনাৰ মই আপোনাৰ কথা মতে মানুহৰ জীৱনত এটা লক্ষ্য থাকিব লাগে।
হয় হয় আমাৰ এতিয়া জীৱনৰ
মানুহৰ জীৱত লক্ষ্য নাথাকে মানুহে মানে ভৱিষ্যত ভাল কৰিব নোৱাৰিব।
হয় হয় ঠিক কথা কৈছে দেই। যে আমি আমাৰ যদি জীৱনৰ লক্ষ্যই নাথা আমি একো ভৱিষ্যতে একো সফলতাই নাপাম।
হয় আপোনাৰ লক্ষ্য কি জীৱনত?
অ মোৰ লক্ষ্য টোএজন শিক্ষক হোৱাৰ বয় যে শিক্ষক হৈ মই এ যিবিলাক মানে শিশু আছে যোনে পঢ়িবলৈ সিহঁতৰ টকা নাই বহুতো এনেকুৱা শিশু আছে। যে যোনে ৰাস্তাত থাকে সিহঁতক মই বিনামূলীয়া শিক্ষা দিব খোজো বা জ্ঞান দিব খোজো। শিক্ষক এজন হয় আপোনাৰ এনে লক্ষ্যটো কিনো?
মোৰ লক্ষ্য বুলি ক'লে মোৰ লক্ষ্য তেনেকে ভাবা নাই। কিন্তু ভাবিছো যদিও সফল হ'ব চাগে।
এজন মোৰ আৰক্ষী বিষয়া হিচাপে মোৰ লক্ষ্য আছিল।
অ
আৰক্ষী হৈ পেলাই মানে জনসাধাৰণৰ কাম কৰিব মোৰ মন আছে। তাতে প্ৰস্তুতি চলাই আছো। কিন্তু সেই প্ৰস্তুতি মই সফল হব পৰা নাই এতিয়ালৈকে।
হয় হয় আপুনি অ কাম বোৰ যদি আপুনি ঠিক সময়মতে ৰুটিন এখন বনাই কেনে কৰি যায় তেনে এদিন হলো এদিন আপোনাৰ লক্ষ্যটো সফল হোৱা দেখিব আপুনি।
হয় হয় সেইকাৰণে আপোনাৰ লগত যে কথা পাতিম বুলি মই ভাবিলো আৰু পৰামৰ্শ আপোনাৰ পৰা পৰামৰ্শ লম।
হয় হয় যে আমি হয় চাব গলে তো লক্ষ্য এ লক্ষ্য আমাৰ জীৱনৰ লক্ষ্যসমূহ পূৰণ কৰিব লাগে। আমি নিজৰ কাম বোৰ আমি নিজে কৰি যাব লাগিব। সময়মতে এখন সময়সূচী বনাব লাগিব যে এইটো সময়ত আমি এনেকুৱা কামটো কৰিলে আমাৰ ভাল হব।
হয়।
সেনেকুৱা কৰিলে এ ভাল হব আৰু যে জীৱনৰ লক্ষ্যটো আপোনাৰ পিছত লৈকে সফল হোৱা দেখিব আপুনি।
তাকেই মই তাতে প্ৰস্তুতি চলাই আছো। আপুনিও চাগে শিক্ষকৰ কাৰণে বহুত প্ৰস্তুতি চলাই আছে। ভালকে পঢ়া শুনা কৰি আছে।
হয় হয় মইতটো কৰি আছো ৰব বাৰু মই এতিয়া সময়মতে পঢ়া শুনাখিনি কৰো, সময়মতে যি যি এ মানে শিক্ষকৰ বাবে দৰকাৰী সেইবোৰ চব কৰি আছো মই এতিয়া।
হয়। এতিয়া মই ভাবিছো কি জীৱনৰ লক্ষ্য
অ ক ক
মানে অকল জীৱনৰ লক্ষ্যটো ভাবিলে নহ'ব। আমাৰ দৈনন্দিন জীৱনত যিবিলাক যিবোৰ আমি কাম কৰো তাৰে ৰতো তাৰে ওপৰতো আমাৰ জীৱনৰ লক্ষ্যত থাকিব লাগে তাৰে ভিতৰত মানে
উ
বিয়া মাৰৰ বিয়া পাওঁ আমি অল অকল লক্ষ্য তো ভাবি থাকিলে অ আমাৰ দৈনন্দিন জীৱনত যিবোৰ কাম থাকে সেইবোৰ ঠিকমতে চলাই লৈ গৈ থাকিব লাগিব
হয়টো ঠিক ক হৈছে যে আমি ব দেখি দেখি হয় আি লক্ষ্যটো আমি পিছলৈকে যাতে সফল হওঁ সেইটো কাৰণে আমি কামবোৰ কৰি যাব লাগিব ঠিকমতে অঁ আমি এতিয়া যদি ভাবি আন খো যাম হয় আমি য এতিয়া ভাবি আন খোজোদি আমি পি অ ভৱিষ্যতকে এইটো মান এইটো হম সটো হম যদি আমি একো তাৰে পৰা একো কামেই নকৰো আমাৰ একো লক্ষ্যটো আমি সব লোৱা নাই দেখিমেই
হয় হয় মই আপোনাক এটা পৰামৰ্শ দিব বিচাৰো যে আপুনি শিক্ষক হ'ব যিহেতু আপোনাৰ মন আ শিক্ষ হ'বৰ কাৰণে প্ৰথম ঘৰতে মানে টিউচনৰ ব্যস্থাটো কৰক
অঁ অঁ অঁ ভাল
আজিকালি সৰু সৰু ল'ৰা ছোৱালী বিলাকক ধুনীয়াকে পঢ়াব পাৰি টিউশন প পঢাই পঢ়াব পাৰি ঘৰতে তেনেকে আপোনাৰ শিকাই শিকাই আপোনাৰ এটা অভিজ্ঞতা হ'ব শিক্ষকৰ ওপৰত
সেইটো আপুনি বহুত ধুনীয়া মোক এটা অভিজ্ঞতাৰ এ দিলে
হয়। সৰুৰ পৰা অভিজ্ঞতা লৈ লৈ আপুনি পিছত ডাঙৰ মানে কিবা এটা কৰিব পাৰিব তেতিয়া ভাল এখন প্ৰতিষ্ঠান এজন শিক্ষয়িত্ৰী হিচাপে
এ অধ্যক্ষ হিচাপে আপুনি পৰিণত হ'ব
হয় হয়। আৰু আপুনিতো জানে ন যে লক্ষ্য মানুহক পৰিশ্ৰমী আৰু শৃংখলাবদ্ধ হবলৈ সহায় কৰে ম যে লক্ষ্য থিল থাকিলে আমি পৰিশ্ৰমী হ'ম বা শৃংখলাবদ্ধে আমি পঢ়া শুনাবোৰ সময়মতে কৰি যাম আপুনি কি ভাবে ন
মই তো ভাবো মানে আপোনাৰ শৃংখলাবদ্ধ নিয়ম- কানুন এইবিলাক ভালকে চলিব লাগিব, চলাব লাগিব মানে জানিব লাগিব।
এটা লক্ষ্যত উপনি হ'ব কাৰণে মানে নিয়ম -নিয়ম লাগিব মানে নিয়মমতে আপুনি চলিব লাগিব। নিয়ম অনুস হয় - হয়।
যে কেৱল সপোন দেখিলেই নহয় আমি, সেই সপোনবোৰ বাস্তৱিত কৰিবলৈ চেষ্টা কৰিব লাগিব আমি অহ যেনেকুৱা চেষ্ট অবিনে অহ চেষ্টা অবিহনেনো কোনো লক্ষ্যই পূৰণ সম্ভৱ নহয় বাৰু।
হয় -হয় ঠিক কথা কৈছে আপুনি আৰু মই দেখিছো মানে বহুতে নিজৰ- নিজৰ সৰুতে লক্ষ্য হৈছে মই ডক্টৰ হ'ম, এজন ইঞ্জিনিয়াৰ হ'ম এইটো পিছত ডাঙৰ হৈ পেলাই তেওঁলোক চিন্তাৰ দৰে নহয় কিন্তু।
সেইকাৰনে লক্ষ্যটো মানে স্থিৰ থিৰ কৰি বান্ধি ৰাখিব লাগিব মনত মানে মনটো স্থিৰ কৰিব লাগিব।
হয় -হয় এইটো বহুত ধুনীয়া কথা হলে আপুনি যে আমি মনটো আমি স্থিৰ কৰি ৰাখিব লাগিব আমাৰ লক্ষ্য এটাই হ'ব লাগিব মানে এনেকুৱা লক্ষ্য আমি হেৰি কৰিব নালাগে যে আমি ইটোও হম সিটোও হম আমি ধৰা ডক্টৰ হম, নাৰ্ছ হম এইবোৰ আমি মানে দুটা-তিনটা আমি লক্ষ্য ৰাখিব লক্ষ্য ৰাখিলে আমাৰ জীৱনৰ এটাই লক্ষ্য ৰাখিব লাগে ন যোনটো আমি পিছলৈকে আমি সে তে কাম কৰি গৈ থাকিলে আমাৰ লক্ষ্যটো সফল হয় যাতে।
হয়- হয়।
আৰু আপুনি কি ভাবে যে চবৰে লক্ষ্য একে হোৱা উচিত নে?
সকলোৰে লক্ষ্য একে হলেই এই দেশখন কেনেকে চলিব। সকলোৰে লক্ষ্য বেলেগ -বেলেগ হ'ব লাগিব। একে হ'লে অকল যদি আপুনি শিক্ষকে চবে যদি শিক্ষকে হয় বা সকলোৱে আৰক্ষী বিষয়া হয় তে বাকী কামবোৰ কোনে কৰিব?
হয়- হয় বাৰু।
হয় নে নহয়?
হয়- হয় আমি
তাকে হ'ব পাৰে এইটো নকও যে সকলো যে একে হব নোৱাৰে কিন্তু সকলোৰে বেলেগ -বেলেগ কাম কৰিব লাগিব লগতে আপুনি অকল শিক্ষক শিক্ষকে কৰিব বা মই অকল আৰক্ষী হ'লে আৰক্ষীৰ কামে একো নহয় আমি যি পাৰো সমাজৰ হয় দেশৰ হয় নিজৰ হৈ নিজৰ পৰিয়ালৰ হৈ সকলোখিনি কাম কৰিব লাগিব যিখিনি আমাৰ কাৰণে গুৰুত্ব গুৰুত্বপূৰ্ণ আমাৰ দায়িত্ব আমাৰ যিখিনি থাকে।
হয়, সেইটো আপুনি ঠিক কথা হলে দিয়ক যে আমি সকলোৱে- সকলোৰে মানে এ' একেই লক্ষ্য হোৱাতো আমাৰ চবৰে কোনো দৰকাৰ নাই আমি চবেই এ' বেলেগ- বেলেগ বেলেগ -বেলেগ লক্ষ্য ৰাখিব পাৰো না জীৱনটোতে যে এনেকুৱাই চাব গ'লেতো আমি কবলৈ গ'লে আমাৰ যেনেকুৱা পাচ পাচোটা এখন হাতৰ পাচোতা আঙুলি সমান নহয় তেনেকৈ ঠিক এনেকৈ চ - চবৰে মগজুটোৰ বে একে নাথাকেতো।
আৰু আপুনি যিটো লক্ষ্য বাছি লৈছে বা মই যিটো লক্ষ্য বাছি লৈছোঁ সেইটো মানে আমাৰ সমাজৰ হৈ বহুত এটা ভাল কাম, ভাল হ'ব আমাৰ
হয়- হয়
যদি আমি নিজৰ লক্ষ্য স্থিৰ হৈ থাকো তেতিয়াহে। যদি আমি আৰু এনে ওলোটা - কোলোটা কৰি থাকো তেতিয়াতো নহ'ব দিয়কচোন।
সেইটো হৈ পাছে আমি এটাই লক্ষ্য স্থিৰ কৰি ৰাখি খি আমি জীৱনটোত আগুৱাই যাব লাগিব পাছ
পিছে আপোনাক মই এটা কথা সুধিব বিচাৰিছো আপুনি শিক্ষক হব যে আমি কোনটো বিষয়ত মানে অধিক গুৰুত্ গুৰুত্বপূৰ্ণ মন দিছে যে মই এইটো বিষয়ত শিক্ষকতা কৰিম
অ মই এ অসমীয়া বিষয়টোতেই বেছি গুৰুত্ব দিছো ৰ'বা
আহ খুব ভাল আমাৰ মাতৃভাষাটোত আপুনি গুৰুত্ব দিছে খুব ভাল যিহেতু আমাৰ অসমীয়া ভাষাটো আমাৰ মাতৃভাষা মাতৃভাষাত গুৰুত্ব দিয়াটো আমাৰ কাৰণে বহুত দৰকাৰ কাৰণ আজিকালি অসমীয়া শব্দ প্ৰায় বিলুপ্ত হব ধৰিছে আজিকালি অসমীয়া ভাষা কোনো নকয়েই
অ হয় হয় এইটো দেখা গৈছে আজিকালি চবে বেলেগ বেলেগ ভাষাই ব্যৱহাৰ কৰে
হয় এনে খুব ভাল কথা অসমীয়া ভাষাত আপুনি অধ্যয়ন কৰিব
অ নিশ্চয় কৰিম অ দিয়ক তে আজি আপোনাৰ লগত জীৱনৰ লক্ষ্য প্ৰতি কথা পাতি ভাল লাগিলে শুনিছে? দিয়ক তে ধন্যবাদ। অ
শুনিছেনে আপুনি?
অ শুনিছোঁ।
আৰু ঠিক আছে আমি ভালকে কথা পাতিলো আজি আৰু কেতিয়াবা কথা পাতিম আৰু পিছত।
অ অ দিয়ক তে আজি ৰাখিছো ধন্যবাদ।